শুনিছা। অহ শুনিছা অহ শুনিছো শুনিছো অহ কোৱা অহ বেয়া আছে কি। এ মই আছোঁ। এনেই ছোৱালীলে ভাত। বনাই আছোঁ। দিয়ক।
ভাত খাব পৰা হ'লে নেকি?
অহ।
আজিকালি ভাত। ডেৰ বছৰ।
বাহ দেৰ বছৰ হ'লেই। গমেই নাপাওঁ ডাঙৰে হৈ গ'ল। ইয়াত অহা নাই নেকি ন?
নাই, নাই মই তালৈ যোৱা হোৱাই নাই। মই যোৰহাটতে থাকো। অ'।
অ', এতিয়া তাতে থাকা?
অ', ইয়াত মানে ছুটি নাপাই যে কামৰ পৰা। দিগদাৰ, প্ৰাইভেট জৱ হে। অ।
আচ্ছা, উম।
এইটো কাৰণে অকমান দিগ, তোমাৰ কেনেকুৱা খবৰ?
ভালে দিয়া।
কৰি হৈ গ'ল।
চাকৰি হৈ গ'ল।
উম লাগি-লাগি হলগৈ আৰু, কোমোৱা হৈ গল মই গম পাও।
গল
অ', বাকী ঘৰত ভাল?
ভালে।
মই যে মোৰ বিয়াত মাতিবলে যে মোৰ মানে ফোনতটো বিয়াৰ পোন্ধৰ দিনৰ আগত ভাঙিলে দেই মোবাইলটো তাৰপাছত বিয়ে বিয়াত মাতিবলে মই তোমালোকৰ এই কোমৰ জানো ফেচবুক কোনটো একাউণ্ট নাজানো। এটা একাউণ্টত মই মেচ চে যি মোৰ মেছেজ খিনি বিচাৰিলে পাম চাগে। তোমালোকৰ কিন্তু মোৰ সেইটো সময়ত এইটো মূৰত নেখেলালে যে মই খুৰীৰ পৰা ল'ব পাৰোঁ তোমাৰ নাম্বাৰত তো বুজিছা, চোৱা মোৰ ব্ৰে ব্ৰেইন টো কেনেকুৱা চা মানে। মই নিজে বিয়া নিজে পাতা নিচিনা মানে, ম ম মই মানে সেইটো এক্সকিউজ নিদিওঁ দেই। তাৰ মানুহে ভাবিব এই ই মিছা কথা কৈছে বুলি কিন্তু কোমত একাউণ্ট ধেৰ আছে ফেচবুক
অ' অ' আছে অ'। মানে কি, আগতে চাগৈ এটা হেৰি হ'ল, অফ হৈ গ'ল নহয় তাই তেনেকৈ। উম।
টোৱে মানে মই কোমলে বহুত তা মেছেজ দিছো ত মানে সেইটোয়ে কাৰণটো নাজানো মই চলি আছে ন নাই কচাৰ বল তোমালোকৰ নাম্বাৰটো দিয়া তোমালোকৰ সেইটোতো বাদ এতিয়া মই আনকি সোণালী হঁতৰ বিয়ালে মাতিবলৈও সোণালীহঁতৰ ভায়েকৰ নাম্বাৰত মে চেচ দিছোঁ। সেহেতৰও নাম্বাৰ মানে মোৰ ফোন টো ভাঙি গল কাৰণে কিন্তু মোৰ ব্ৰেইনত সেই তুমি নেখেলালে যে, মই খুৰি পাওতো তোমালোক। কৰ নাম্বাৰ ল'ব পাৰো মানে বিয়া অ বিয়া বিয়াৰ অলপ দিনৰ আগত, তাৰপিছত। মোৰ তেতিয়া মনলে সেইবোৰ নাহিলেই। তাৰ পিছতহে খুুৰীয়ে মোক কৈছে তইতো পাও নাম্বাৰ ল'ব পাৰিলিহেঁতেন বোলো খুুৰী মোৰ মনৰ খুুৰী মোৰ মনলৈ নাহিলে খুৰি আহি খুৰি আহিছে অ খুৰীয়ে মোক কৈছে অ হেৰি একে খুৰীয়ে মোক কৈছে যে হেৰি এইটোলোকৰ তইোতো ম পালব পাই কিন্তু খুৰীও মনলৈ তেতিয়া এতিয়া নাহিলে যে তই মোৰ পৰাায় নাম্বাৰটো ল খুৰীক মই এইটোও কৈছো মানে যে খুৰী মই সিহঁতলৈ ইমান জাষ্ট শুইছোঁ। মেছেজটো চোৱা নাই মানে সেইটো মই পিছতহে কৈছো আচলতে। কিন্তু খুুৰীও মনত খালি সেইটো ভাব নাহিলে খুৰীয়ে পিছতহে কৈছে ক তইতোটো মোৰ পাও ল'ব পাৰিলিহেঁতেন। মানে মোৰ মানে তে অ পোন্ধৰ দিনৰ আগত মোবাইলটো ভাঙিছে।
তোমাৰ মানে কি বিয়াখন ঘচককে হৈ গ'ল মানে।
ঘচকে হোৱা নাই পোন্ধৰ বিশ দিনৰ আগত লকডাউন টাইমৰ পিছত লংডাউনতহে মোৰ এংগেজমেন হৈছিলে, পোন্ধৰ বিছ দিনৰ আ, আগ, মানে প পোন্ধৰ বিছদিন নহয় মোৰ ম এমাহ মানৰ আগতে ভাংসে চাগে মোবাইলটোৱেবেছি দিনো নাছিলে বিয়ালে, তাৰপিছত এ ময়ে ভাঙিলুং, মোৰ আগতে বহুত খং নাছি ছিলাগ ন
খংটো কমাবলৈ মোবাইলটো ভাঙি দিলা মানে মায়ে মোক কৈছে মায়ে মোক কৈছে তোমাৰ বিয়া বুলি তাৰপিছতে মই বোলো উম
অ' পলিবাহতকো মাতা নহলে। মই জুলি ালো ফেচবুতে ফেচ দিছো। তাইৰ মেছেজ কিটা মোৰ বিয়াৰ পাছ তাতহে চাইছে। অ তাইলেও মই ফেচবুকতে মেছেজ দি থৈছো তোমালোকৰ নম্বাৰটো দিবা মোৰ নাম্ব আৰু নাই। তি আহি গ'ল, তাই আকৌ মোৰ বিয়াৰ পাছতেহেন মেছেজ
ইছ ৰাম। অহ, তাইতো যাব নোৱাৰিলে এতিয়া তোমাৰ বিয়ালৈ, ন?
হিলেহেঁতেন।
উম, ইমান দূৰ হৈ গ'ল ন?
ত এনেও নাহিলে
উম, তেওঁ শুই গৈছে যদি আমাৰ মা গ'লেই হয় যেনেকেই নহওক ন?
খুৰীটোটো আহে, মই জানো এইটো কথা। ভা, কিন্তু চোৱা মোৰ বেইনে ধু কি নাপালে একচুৱেলি অকলে নিজে বিয়া পাতা বস্তুতটো যে
কিয়? ইমান জল্দি এনেকে কিয় অকলে পাতিব লগা হ'ল মানে?
আমাৰ আ, দেউতা মানে সেইটো এই লকডাউনৰ টাইমত মানে ষ্ট্ৰক মাৰিছিলে প্ৰেছাৰ। তিনিবাৰ মাৰিছিলে মিনি ষ্ট্ৰক মানে গতিকে মানে নোৱাৰে আমাৰ আটাই হেণ্ডেল কৰিব ন? চব বস্তু। আটাই আটা মানে দেহা বহুত বেয়া হৈ গ'ল
অ'।
এতিয়া ঘূৰি ফুৰাৰে হয় কিন্তু এই বাৰু মানে ডক্তৰক দেখো- কোৱা হৈছে ধৰা তুমি হাৰ্টত ব্লকেজ আহিছে। কিডনী প্ৰব্লেম হৈছে, অকনমান বেছি প্ৰব্লেম নহয়। কিন্তু মানে কেতি নাইনতটো অকমান বাঢ়ি।
অ।
অ হো
তেনেকা হ'লে দিগদাৰও হয় ন।
অফিচ। তাৰ মানে তুমি কিমান বেছি হৈ গ'ল জানা মোৰ বিয়াৰ আগত। লকডাউনৰ টাইমত তনঅকন খুলিছে। তেনেকুৱা বিয়া আগে আগে অলপ দিনৰ, দুশ পঁচিশ ওপৰত, তলত এশ পোন্ধৰশ। এশ পোন্ধৰ। তেনেকুৱাত ষ্ট্ৰপ মাৰিছে। মানে ষ্ট্ৰোকত বাচিলে এইটো কাৰণে। ৰাস্তাইদি খোজ কাঢ়িবলৈ যাওঁতে মানে পৰিলে। পৰি পেলে নাকেদি তেজ ওলালে। সেইটো কাৰণে মানে, একো নহল সেইটো তেজ পৰি পেলে তেজ ওলালে। কাৰণে মানে ধৰা। বাচি গ'ল মানে ভাই ভগৱানৰ কৃপাত
বোলে নহ'লে আউ মা ভালে আৰু এনে।
এ মাও ঠিকে আছে, মাও শ্লিপ ডিচৰ প্ৰব্লেম নহয়
কিয়?
তলত বহিব নোৱাৰে। এ আগতে ধৰা বহুত কাম কৰা ন। এইটো কাৰণে। তললৈ মই তলত বহিব নোৱাৰা, ভাইটি। কৰি আছিলে ইটো সিটো কাম কেইটা আৰু এক্সটেণ্ড হ'ল। মোৰ ছোৱালী সিহঁতে, সি ডেলিভাৰী বয় কৰিছিলে নহয়। কৰোতে মানে ৰাতি। অ, ওলাই গৈছিলে। ওলাই যাওঁতেই মানে কুকুৰ এ তাই আগলৈ আহিলে পাছত। বেক। তাত টো বহুত ৱেইট থাকে। অ মানে যেতিয়া পৰি গ'ল। এটা চাইডে মানে বেগটো গুচি আহিলে ভিৰ টো মানে বেগৰ ভিৰতটো তাৰ পাছত এই ডিঙিৰ হাড়, হে হাতৰ সেই হাড়ডাল দুটুকুৰ হৈ গ'ল। তিন টুকুৰ হ'ল।
অঁ
তাৰ পাছত এতিয়া তাত প্লেট লগাই থোৱা আছে।
অঁ হয় দিয়া।
প্ৰেগনেঞ্চি এমাহৰ পাছতে আৰু।
উম উম প্ৰব্লেমে প্ৰব্লেম আহি আছে ন ঘৰত। ইটো পৰা সিটো
আইতা ঢুকুৱা পিছত মানে এই বোৰ হৈছে আৰু।
মানে হেৰি যে। ঘৰৰ মুখিয়াল জনৰ কিবা এটা হলে, কয় নহয় ইটো সিটো হৈ থাকে। সেইটো কাৰণে এই এই যে নিতুৰ হ ওচৰতে যে আমাৰ যে আছিলে, নিতুলহঁত যে সিহঁতৰ আইতাকজনী ধু তাৰ পিছত নিতুলৰ বহু বেয়াকে মানে এনেই চাইকেলখন চলাইহে আছিল। গৰু এজনী আগত থাকিলে বুলিয়ে হাত খন ভাঙি থাকিলে। ঘৰৰ মুখিয়াল বোলে তেনেকে কিবা এটা হলে
হয় হয় হয়, হয় হয়, অ নহয় নহয় আমাৰ চবৰে হয়, আমাৰ আই যে মোৰ খুৰাৰ ল'ৰা অ চাইকেলৰ পৰা পৰি জাষ্ট পৰিছে। ঘৰৰ পদূলি অকনমান গৈয়ে পৰি পেলাই মুৰৰ হাড়ডি এদাল গুৰি হৈ গৈছে। এই টাইপ অপাৰেচন কৰিছে। গজননি টাইপ এই টাকো যোৰহাট ইমান টাউনত, যোৰহাট নিচিনা জেগাত অপাৰচন হোৱা নাই। গুৱাহাটীত অপাৰেচন কৰিব লগীয়া হৈছে। এম্বুলেঞ্চত লৈ গৈছে। অ চিৰিয়েছ, অ এইটো মানে বহুত ডাঙৰ কেছ আৰু। তাকো মানে আইতা এবছৰ হোৱাই নাই।
তেনেকুৱাতে হৈছে। দিয়া চিন্তাই লাগে ন আজিকালি উম মইতো ঘৰতে আৰু স্কুল ঘৰ স্কুল ঘৰ বিয়া ভাবিছোঁ এইটো বছৰ লাষ্টতে হম বুলি ভাবিছিলো। এতিয়া দেখোন গ্ৰহগতি সেইবিলাক ভাল দেখা নাই বোলো সেইকাৰণে চাগৈ ইটো বছৰলৈ হ'ব।
ইমান সোনকালেনো বিয়া হয় কি কৰিবা বাচ ন' ধুবলৈ ইমান
হি, হি, হি নাই যোৱা দেই স্কুলৰ ল'ৰা ছোৱালীৰ লগত। থাকিয়ে ভাল লাগে।
অ', ন তোমাৰ এটা প্লাছ পইন্ট আছে কাৰণ তুমি কামলেতো ওলাই আহা ন' এনেক মই বহুত খিনিাই গলো নহয় গম পাইছো। চান নাই মোৰ ওয়েত ফিফটি ওৱান।
কিয় গ'লা।
অ, ছোৱালী।
অঁ তাইৰ লগতে উঠি থাকিব লাগে চাগ ন? হয় দিয়ক। অ কিয় ছোৱালী মানুহ দেখোন বোলে
উম ঠাণ্ডা উ, ঠাণ্ডা বহুত মোতকো ছাৰ মোতকে চা একো ওপৰত সেইটো কাৰণেতো সিনাইছো।
উম তোমাক মায়ে ক'ব আও, তই মোক জ্বলাইছিলি নহয়, তোৰ পোৱালি তোক আৰু জ্বলাব।
অ', মই, মই পিত, মই প পিতন দিলে মায়ে কয় নামাইবি নামাইবি। মই বোলো হেৰি ঠিক আছে, বাৰু নামাৰো। কিন্তু এই তুমি যে আগতে মোক পিতন দিছিলে এতিয়া কেনে। আমাক তেতিয়া কনচিডাৰ কৰিছিলা। নকৰা নহয় এতিয়া মই আলম
হি হি হি তুমি দে দেয়া ব যে পোৱালীজনীক নিপিটিবা আৰু দেই সৰু হৈ আছে।
এ পিটন খাই অকৰা নহয় উতপাত বস্তু পেলাই দিয়া চব ডলিমাই, ডলিমাই
এতিয়া দেৰ বছৰ হৈছে হে তাইনো কি বুজি পায় ইমান সৰু হৈ আছে একো বুজিয়ে নাপায় দেই অ বহুত বুজি ভাবিছোঁ
বহুত জনে অ পায় মোবাইল মোবাইল চিফ কৰিব জানে কলটো কাটিব জানে সিহঁতি এনেকুৱা নহয় জে অ জানে ইছক্ৰল ইছক্ৰল কৰি দিব জানে মানুহ বেছি এই মোবাইল নিদিও বাৰু মই মানে ৱাই ফাই লগাই লৈছো ত ইউটিউবতে টিভি টো লগাই দিম
অ তাকে চাই তাকে
তাকে চাই তাকো ৰখিব নহব এয়াত। দিলে প্ৰবলেম হৈ যায়
অহ হয় দে কি নাম ৰাখিছা তাইক
আদ্ৰিকা
আদ্ৰিকা অ মৰমতে কি বুলি মাতা ঘৰত
এ ঘৰত আৰু ইটো সিটো হৈ থাকে এনে ইছু বুলি দিছো ইছু
এতিয়াতো তুমি আৰু মানুহজন আৰু তাইহে আৰু ন
অ আমি তিনিটা কিন্তু এতিয়া মই ঘৰলে আহিছো। মানে কাইলে আমি অ মানে তেজপুৰ নহয় ইয়াত তেওঁৰ ওচৰ আমাৰ ওচৰতে ন ঘৰ নহয় অ মানে কাইলৈ অগ্নি নাম মন্দিৰ যাম।
অ তাত যাবা
অ অগ্নামলি যাওঁ আমাৰ ইয়াৰ চমু হয় মানে
উম
সেইটো ওচৰৰ হয় অ ওচৰৰ মানে একেবাৰে ওচৰৰ নহয় অ বুধবাৰে আজি যোৱা কথা আছিলে মই পাহৰি গৈছিলো বুধবাৰে বন্ধ থাকে বুধবাৰে আৰু শনিবাৰে বন্ধ থাকে বুধবাৰে বন্ধ থাকে অ
দিয়া ন
হব অ ঠিক আছে